হেল্ল' অ দেহা।
কি কৰিছা?
ভাত খাই পাই অকমান বাগৰি আছিলোঁ।
কিহে খালে? খালোঁ
দালি বনালো ইয়া দালি বনালো কঁঠাল গুটি দিছো দালিত। তাৰপাছত হেৰি এইয়া। কচু পাতত দিয়া, সেয়া।
উ আ বাৰ। এ দাইল তাৰপাছত আৰু ভাজি আছিল তাৰপৰা কলমৌ ভাজি। আৰু লেচেৰা ৰা আলু মাজি তেনেকে। কঠাল গুটি আমাৰো আছিলে অ পুৰা আৰু।
এয়াতো ইমান ৰ'দ থাকিব নোৱাৰি একদম মানে গৰম কেনেকুৱা,,।
মোবাইল যে ইমান গৰম উঠে নহয় মোবাইলতটো কাণত লবই মন নাযায়।
অ মোবাইলো গৰম। আৰু হেৰি হয় ইয়াৰ চাৰ চাৰ্জ দি থলেও বহুত গৰম হৈ যায় মোবাইল। কাণত দিবই দোৱাৰি। অকমান হেৰি কৰিলো এয়া মোবাইলটো পাঁচ দহ মিনিট চালো। এ আৰুনো কি চাম বলো। তাৰপিছত আৰু নাই বিচনী মাৰি মাৰি মানে ভল্টেজ কম।
অহ।
ভল্টেজটো কম এই ফেনখন অফ কৰি পেলাই থৈ পেলাই বিচনীখন মাৰি মাৰি বহি আছে।
অ ম চনেমা হেব বো নহয় যে ভাৰতে
অ আমাৰ ইয়াত এই বেছি লোড হেৰি হৈ যায়গে,। আৰু নহয় দে ট্ৰেন্সফৰ্মাৰ। তাত তাৰমানে এইটো ইয়াত বহুত জেগাত ট্ৰেন এটা ট্ৰেন্সফৰ্মাৰে বহুত হেৰিলৈকে নিয়ে যে এইটো কাৰণে হয়--্। মাজতে মানুহবোৰে ট্ৰেন্সফৰ্মাৰ কাৰণে এপ্লাই কৰিছিলে। ব্ৰ কিন্তু হেৰি হ'লে গে আ এ', আকৌ এইবিলাক হেৰি পাহে আহে চৰকাৰেহে দিয়ে হবলা নেকি?
অ', জানোঁ
এ', তাকে কেনেকুৱা হেৰিত আহে সেই নেজানো দেই মাজতে চবৰ পৰা এনেকে দুহেজাৰ দুহেজাৰ কে ললে, এতিয়া। ফৰ্টি এইট নে ফৰ্টি ফাইভ, ফৰ্টি ফাইভ ঘৰ মানুহ। ঘৰ আৰু তেনেকুৱা পইচা উঠাই। পেলাই এতিয়ালৈকে জমা দিয়া গ'ল আনাহে নাই। ক'ত কি কৰিব লাগে সেইবোৰ নাজানোঁ বিশেষ মই।
উম', উম',। ইমান যে গৰম দিছে মই কালি ভাবিলোঁ যে কি বৰষুণ পৰিব বুলি। এ ৰাতি অকন বৰষুণটো কিন কিনাই আছিলে আৰু ইমান খিনি সময়তো হেৰি কৰাইছিলে, খালে আৰু ৰ'দত। দি থাকে বৰু দি থাকে। তেনেকুৱা, ভালকে বৰষুণ দিয়াই নাই বহুত দিন হ'ল। আপোনালোকৰ ফালে দিছে ন বৰষুণ? হেল্ল', ্ হেল্ল', ্ হেল্ল',। হেল্ল',।
আছানে?
অ', এতিয়াহে শুনিছোঁ, মাতটো নাইকিয়া হৈ গৈছিলে।
মাতটো নাইকিয়া হয় গৈছিলে মই বোলো তাকে শুনে হে
আপোনালোকৰ ফালে ৰ'দ দি আছে নে? হেল্ল', হেল্ল, ' হেল্ল', হেল্ল',